ক'ৰ?
তোমাৰ, অ' হেল্ল'।
তাকে অ' শুনিছোঁ। কি খবৰ? শুনিছোঁ, শুনিছোঁ, শুনিছোঁ। ভালনে?
অ' ভাল ভাল।
মইও আছোঁ জীয়াই।
অ'।
কি কৰি আছা? হেল্ল'।
অ' হেল্ল' শুনা নাই?
হেল্ল' অ'। কোৱা কোৱা, একো শুনি পাই
অ', অ'।
চাই আছোঁ। কৈ আছোঁ দে, শুনা নাই কি মোৰটো? শুনিছনে নাই?
শুনিছোঁ শুনিছোঁ। অ', অ' শুনিছোঁ।
অ'। কি কৰিছা? আজিকালি আজিকালি কাপোৰৰ বহুত দাম হৈছে ন'?
হৈছে চাগে, কি জানো মই।
হা?
উম, শুনিছোঁ। অ' শুনিছোঁ।
অ' কোৱা কোৱা, কিবা কোৱা?
তামৰ ইচ্চা।
পাটৰ কাপোৰ, অ' পাটৰ কাপ মই আমাৰ অসমতো বয় নহয় তুমি পিন্ধিছানে নাই, পিন্ধি পাইছানে নাই কা-পাটৰ কাপোৰ?
পাইছোঁ কে কিয় নাপাম।
আচ্ছা, পাটৰ কাপোৰৰ বোলে বহু
পাটৰ কাপোৰ। অ বহুত দাম হয়, বহুত দাম হয় অ।
অ ক'ত ক'ত পাইনো আৰু পাটৰ কাপোৰ মানে। ভাল পাটৰ কাপোৰ কিনো- বুলি ক'লে কত, কত কিনিবলৈ পোৱা যায়? পাটৰ কাপোৰ ভাল কিনো বুলি ক'লে?
শুৱালকুছিত।
শুৱালকুছি, শুৱালকুছি ফালে মানে ভাল পায় নেকি?
উম তাতে মানে বৱে ন বোৱনীবোৰে ত তাতে ভাল পায় আৰু। একো মিক্স নথকা মিক্স নথকাকৈ। যিটো ভাল হয় আৰু অৰিজিনেল সেইটো পায়।
আচ্ছা তাত কিবা এনেকুৱা- আৰু কিবা কিবি মিলাপত কৰে নেকি? আজিকালিত সেই-
কৰে, তোমাৰ সূতাটো অ সূতাটো- কম কম কিছুমানে দি দিয়ে কম দাম এইটোতো এইটো মিক্স কৰিব খোজে কিন্তু- যোনে চাব জানে সিহঁতে গম পায় আৰু যে এইটো মিক্স কৰিছে নে মিক্স কৰা নাই।
আচ্ছা আচ্ছা। নহলে গম নাপায় মানুহৰ, মানুহক ঠগিব পাৰি আৰু ন।
ঠগিব পাৰে এজনে ঠগায় কিন্তু শুৱালকুছিৰ পৰা নহয় এনেকুৱা। তাতে যিহেতু সেইটোৰ কাৰণে বিখ্যাত হয় মিক্স নকৰে ইমানকে কিছুমানে কৰিব পাৰে। বিশেষকে নকৰে আৰু।
আচ্ছা হয় নেকি, এনেই কেই কেনেকুৱা - দাম হয় কিন্তু পাটৰ কাপোৰৰ দাম কিমান বাৰু এনেই। কিমান দাম লয়?
দাম লয় ছয় সাত আঠ হাজাৰ টকা নৰৰ্মেল বেছি তোমাৰ- আ বেছি চিম্পুলত আৰু বেছি ডিজাইন নথকা। আৰু যদি তুমি অলপমান বেছি ভাৰী কৰিব খোজা তেতিয়া দহ- বাৰ হাজাৰৰ ওপৰে যায় আৰু।
আচ্ছা আচ্ছা আছা। সেইটো তাৰপিছত সেইটো এখন বনাওঁতে কিমান সময় লাগে সেইখন। এখন চাদৰ ধৰি লৈ এখন চাদৰ বনোৱালা।
পাক দুই তিনি দিন লাগে। চাদৰ মানে কি এযোৰ যোৰা হ'বলৈ দুই তিনিদিন লাগি যায় আৰু।
আচ্ছা আচ্ছা এযোৰ বনাওতে দুই তিনিদিন লাগি যায় নেকি?
কাৰণটো হল হাতেদি বোৱে ন তো হাতেদি বোৱাতে অলপ সময় লাগি যায়। দুদিনটো লাগিবই ধৰা এদিন দুদিন মেচিন নহয়। নকৰে মেচিন নকৰে কাৰণেটো দামটো অলপ- বেছি মেচিনত কৰাবোৰ অলপমান তোমাৰ ভেজাল থাকে আৰু।
আচ্ছা হয় নেকি তেনেকোৱা কিবা কথা আছে নেকি?
অ, তোমাৰ শুৱালকুছিত মানে তোমাৰ- শুৱালকুছিত তোমাৰ হাতেৰে বোৱে চবে ত' চবে আৰু- প্ৰায় চবে যাতে মেচিনে সেনেকে ব্যৱহাৰ নকৰে কিন্তু তোমাৰ বাহিৰত কৰে আৰু।
আচ্ছা আচ্ছা, আ এইটো কথা এনেই সেইবোৰ এনেকে- পাই ক'ত মানে, সেই সূতাটো কৰ পৰা উলিয়াই গম পোৱা নাই?
নাপাওঁ।
সূতাটো এই হেৰি পৰা উলিয়ায় বোলে। মানে কি আছিলে এইটো কি এৰী মুগা নে কি বুলি
অ তুমি এইটো মুগাৰ কথা কৈছা মুগ
অ অ অ সেই পোকটোৰ পৰা উলিয়াই। সেইটো পোকটোক পুহিব অ পোহে মানুহে পোহে। তাৰ পিছত তাৰ যোনটো মানে কি এ গাঁঠি মাৰে ন সেই মানে সেই তেনেকে পোকটোক খাবলৈ দিয়ে। এৰা-পাত চেৰা-পাত খাবলৈ দিয়ে। খাই খাই যেতিয়া ডাঙৰ হয় সি তেতিয়া সি মকৰা নিচিনা জাল গোঠেতো সেই জাল খিনিকে মানুহে টানি লৈ মানে এইটো সূতাৰ ৰূপ দিয়ে আৰু সেই সূতাটোৱে বয়। সেইটোৱে পাত যানে মুগা সূ মুগা পলুৰ সূতা হলে মুগা কাপোৰ হয় আৰু তেনেকুৱা টাইপৰ নেকি? কথাটো আগতে পঢ়োতে মনত পৰিছে।
এইটো তোমাৰ মুগাৰে হয়। হয় মুগাটো সেনেকে বনাই।
আচ্ছা আচ্ছা চ শুৱালকুছিটো এই মুগা হা হা
শুৱালকুছিত বনাই। শুৱালুকুছিত বনাই চাগে মুগাটো।
অ ন নবনালে সিহঁতে সূতাটো কৰ পৰা পাব। সূতাটো বনাবই।
কিনিও আনিব পাৰে কিনি কিনিও আনিব পাৰে।
আৰে কোনোবাইটো বনাব লাগিব ন তেতিয়াহে পাব।
অ বনাবতো লাগিব। অ তোমাৰ যে এটা এটা যে আঁচনি আৰম্ভ কৰিছে স্নেহ আহ স্নেহ কিবা যে মুখমন্ত্ৰীয়ে মূগা অ মুগাৰ কাৰণে মুগাৰ। নাই নাই। অ নাজানা নেকি?
আচ্ছা। নাজানো ন নহয় শুনি আছোঁ। মেহল লতা আঁচনি নেকি?
নহয় মিছন স্নেহে চ্নেহ জৰী। তোমাৰ জুনতে জুনতে হেৰি হৈছে এইটো। চেনেহ চৰি তোমাৰ মুগাৰ কাৰণে আৰু বেছিকে মুগাৰ ডেভলপমেণ্টৰ কাৰণে সেনেকে হৈছে আৰু।
মুগা ডেভমে ডেভলপমেন্টৰ কাৰণে আচ্ছা আচ্ছা আচ্ছা। এ মুগা মুগ মুগাৰ কাপোৰবোৰতো ভালকে বিকিলেতো বহুত টকা পাব বেলেগ বিদেশী ৰাষ্ট্ৰত। আচ্ছা।
ত্ৰিশ চল্লিশ হাজাৰ হয়। অ নৰ্মেল ত্ৰিশ চল্লিশ হাজাৰ ওপৰ হয় মুগাৰ কাপোৰ।
আচ্ছা তেনেকুৱা কিবা কথা আছে নেকি?
অ।
মুগাটোতো বিকিলেতো বিদেশত বহুত দাম পাব নহয়।
বিদেশত ইয়াতে ইমান দাম পায়।
অ ইয়াতে ইমান দাম পায়। আৰু ভাৰত চৰকাৰে কিবা কৰিব লাগে ভালকে।
কৰিছে তোমাৰ এইটো চেনেহ জৰি। তোমাৰ আচনি দিছে আৰু তোমাৰ মুগাটো মানে তোমাৰ অ অকল নেচাৰেলি সোণৰ সোণ গল্ডেন চিল্কাৰো মানে বুলি কয় আৰু পৃথিৱীৰ ভিতৰত চি মুগা চিল্কটোৱে। অঁ।
আচ্ছা আচ্ছা আচ্ছা, অ মুগা দামো হয় নহয় মুগা
অ ভাৰতৰ মানেটো প্ৰথমবাৰ প্ৰথম জীয়াই পাইছে আৰু চিল্কৰ ভিতৰত।
হা অ, দুহেজাৰ সাত চনতে পাইছে নেকি জি আই টেগটো? অ অলপ পৰিছে মোৰ।
প্ৰথম চিল্ক পোৱা আৰু প্ৰথম চিল্ক কৰা।
অ অ, হ'ব পাৰে, হ'ব পাৰে। অসমৰ তেনেকুৱা বহুত হেৰিত এ আমাৰ জাপিতো টো তেনেকুৱা আমাৰ ইমান ধুনীয়া লয়। কিমান কষ্টকে বনাই জাপি? তুমি এ জাপি দেখিছানে নাই অসমীয়া জাপি? নিশ্চয় দেখিছা, ওম তেনো পুৰা আৰু জাপিতো আমাৰ এ প্ৰথমতে কোনে উলিয়াইছিলে গম পোৱা জাপিটো? এ চ চুতীয়া ৰাজ্য যে চুতীয়া ৰাজ্যৰ ৰজা চুহু অ চুহু চুতীয়া ৰাজ্যৰ ৰজাই পিন্ধিছিলে জাপিটো। চুতিয়া মানে সিহঁত
হয় নেকি?
অ চুতীয়া এ চুতীয়া ৰাজ্যৰ ৰজাই আহোমসকলক এইটো জাপি, চুহুংমুঙক জাপিটো এ গিফ্ট কৰিছিলে মানে উপহাৰ দিছিলে। গম পোৱা নে? আচ্ছা তে তেতিয়া পাই তেতিয়াপৰাই সিহঁতে জাপিটো ভাল দেখিলে দেখিবলে। কেতিয়াবাই সিহঁতে বনাইছে আৰু বনাই বনাই এতিয়ালৈকে জাপিটো আছে আৰু।
অঁ অঁ, হয় নেকি?
অ জাপিটো প্ৰথমতে আছিলে চুতিয়া চুতিয়া ৰাজ্যৰ ৰজাই
অ।
পিছতে এই ধৰি লওক গৰমত দেখিবলৈ ধুনীয়া কৰি আহিছে আৰু চবেই নিজৰ মতে -মতে। কেনেকে দেখিবলৈ ধুনীয়া হব পাৰি, এ জাপি।
অ অ।
উম জাপিটোতো যোৱা বছৰ হেৰিটোতো উলিয়াইছে নহয়, অসম সাহিত্য সভাত
পাও
বিৰাশী ফুট ডাঙৰ জাপি এটা পোক সোমাইছেটো বিৰাশী ফুট নে কিবা যে বিৰাখী ফুট নে কিবা ফুট এনেকে জাপি এটা আহ যোৱাবাৰ বৰপেটাত হৈছিলে যে অসম সাহিত্য সভা। তেতিয়া বনাই
অঁ বৰপেটাত হোৱা নাই পাঠশালাত হৈছিল।
অঁ পাঠশালা য়েচ পাহৰি গৈছো মানে, খেলিম
অঁ অঁ অঁ মোৰ সেইফালে জাগা গিলা জানো আৰু ভালকে অলপ মনত থাকি ৰৈ যায় আৰু।
আচ্ছা আচ্ছা আচ্ছা আচ্ছা আছোঁ। বৰপেটাত আকৌ সেই বৰপেটা সত্ৰতোহে আছে ন। নাই যোৱা নাই যোৱা। তুমি গৈছা নে নাই বৰপেটা সত্ৰলে?
গৈছোঁ মই।
আচ্ছা আচ্ছা আছা কেনেকুৱা সত্ৰ খন?
ভাল লাগে গৈ তাতে। তাতে তোমাৰ হলীৰ সময়ত আৰু হলীৰ সময়ত তাতে। অ আলু ভাজা আৰু ৰঙা ডিমা পায়।
আচ্ছা অ আলু ভজা আৰু ৰঙাডিমা।
অঁ আৰু লুচি। স্পেচিয়েল ডিচ একেবাৰে বহুত সেইটো জনপ্ৰিয় খাদ্য হয় তাৰে। তোমাৰ হোলীৰ সময়ত এইটো এইটো খাবলে বহুত দূৰৰ দূৰৰ পৰা মানুহ যায় আৰু।
আচ্ছা আচ্ছা আচ্ছা, ৰঙা ডিমা মানে কাৰ
অঁ হয়। মুৰ্গীৰে বা হাঁহৰে ডিমা হয়, বস্তুতটো তোমাৰ অলপমান চোণৰ পানী দি দিয়ে ভাজোতে ৰঙা হৈ যায়। বা হালধি দি দিয়ে বা সেনেকুৱা দি দিয়ে, ৰঙা হৈ যায়।
হুম হুম হুম কথাটো কি কলা?
মানে তোমাৰ এই অঁ, চোণৰ পানী অলপমান দি দিলে বস্তু ৰঙা হৈ যায়।
আচ্ছা কিহত কিহত দিয়ে?
কণীত কণী এগ দিমাত।
আচ্ছা আচ্ছা তাত দি দিলে কি ৰঙা হৈ যায় বস্তুতটো।
অঁ ত ৰঙা হৈ যায় ত ৰঙাদিমা, লুচি আৰু আলু ভাজি হয় বিকেত। বিখ্যাত হয় ডিমা নাজানা নেকি তুমি এইটো?
অহুঁ, মইনো কেনেকে জানিম বাৰু মইতো খাইয়ে পোৱা নাই মই আজি প্ৰথম শুনি নিলো এইটো কি কথা।